পাৰ্থ পিত্ৰম?
হয়, এই ভালেই ভালেই। বিহগুৰি পা এইফালে যা চোন। পৰা উদং, এইয়া খেলিব আহিছোঁ।
অ', ক'ত খেলিব আহিছা?
ফিল্ডত।
অ', ফিল্ডত। কি খেলিব?
লুডু, ফুটবল খেলিব আহিছো।
অ', অ', মই ভাবিছিলো লুকা ভাকু খেলিব আহিছ নেকি!
নাই নাই, ফিল্ডত এতিয়া আমাৰ ফুটল এতিয়া চিজন ফিফা হৈ আছে, এতিয়া ফুটবলেই খেলিব আহিম।
অ', অ', ফিফা চাই মানে?
ফিফাটো চাওঁ সদায় ৰেগুলাৰ।
ফিফা মানে কি হয় কওকচোন?
ফিফা ফুটবল এখন, ফুটবল বুলি কয় ভাবিছা, ফুটবল ৱৰ্ড ৱৰ্ল্ড কাপ।
ফিফা হৈছে তোমাৰ ৱৰ্ল্ড কাপ হয়।
অ', মইনো কি ক'লো ফিফা ৱৰ্ল্ড কাপ।
সেই ৱৰ্ল্ড কাপো বেলেগ ফুটবলো বেলেগ। বাকীবিলাক কথা বাদ দিয়ক, ঘৰত মাহঁতৰ ভাল নে বেয়া।
ভালেই ভালেই, চবৰে ভাল। তোমাৰ ভালনে নাই?
ভাল ভাল ভাল, বাকী তোমাৰ মাজতে গা বেয়া হৈছিল ভাল পালা।
পাইছো পাইছো ভাল। পালো সেই আগতেই বহুত আগতেই, এ এইয়া জ্বৰ চৰ্দি। কাঁহ মানে চব বেমাৰ হৈ গছিল বতৰ সলনি হৈছিল ন পানী সলনি হৈছিল।
অ অ তোমাক সেই লাষ্ট টাইম দেখোতে তুমি বহুত বগা হৈ গৈছিলা তোমাৰ সেই ব্ৰেক ড্ৰেছ দিছিলে যে সেইকাৰণে ন?
উম। বিছটা পোৱালি হল ত্ৰিশটা কেইটা ত্ৰিশটা টোটেল কেইটা টোটেল ত্ৰিশটা আছো এতিয়া। আমাৰ ত্ৰিশটা পয়ত্ৰিশটা হয়।
অ অ তেনেকাই হয় মানে এটা দিমত মানে পোন্ধৰটা মানকে হয়গে।
উম উম পোন্ধৰটা ষোল্লটা এনেকাকো পৰি যায়।
বাকী পঢ়া শুনা?
পঢ়া শুনা তোমাৰ ঠিকেই মই যে হায়াৰ ছেকেণ্ডৰী পঢ়িবলে এৰি দিলো তোমাৰ
অ অ কিয় বিজনেছত ধৰিলে নেকি বেলেগ কিবা ধৰিলে?
বেলেগ মানে বিজনেছ এটা কৰি আছো।
কিহ বিজনেছ
এ তোমাৰ লোকেল মুৰ্গীৰ তাৰপিছত ঘাঁহ এনেকোৱাই আৰু অ ঘৰৰ পিছফালে ফিচাৰী এটা আছে এই যোৱা পৰহি যোৱা পৰহি ফিচাৰী এটা মাৰিলো তোমাৰ ওলাইছে তাত মাছ পোন্ধৰ কেজি মান
এই সাপ চাপৰ বা নেওল চেওলৰ পৰা অলপ সাৱধান থাকিব নহলে তোমাৰ সেই সেয়ে খাই পেলাব এনে খাই পেলাব আমাৰ আমাৰো মানে কৰিছিলে খাই পেলাই।
হয়,
বহি আছে।
বুজিছো বুজিছো।
তোমালোকৰ এনে ফুটবল কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব
ফুটবল হব আৰু ষ্টাৰ্ট আৰু দহ মিনিট ধৰি লওক আপোনাৰ
অ অ তাতে এতিয়াতো তোমালোকৰ খেলি পেলাই চাগে ভাগৰ লাগে পানী বটল সুবিধা আছে নাই।
নাই নাই আমাৰ ভাগৰ বোলা বস্তুটো নাই তোমাৰ আৰু কোৱা এতিয়া আমাৰ লাইট ফিছ আছে না ফিল্ডত তোমাৰ এতিয়া ষ্টাৰ্ট দিলে আমাৰ কমেও সাতটা বাজেগৈ আৰু কামৰ মানে।
অ অ তোমাৰ মানে পানী পিয়া নালাগে।
নাই নাই পানী পা ঘৰৰ ওচৰতে যেতিয়া আৰু গৈ কি ঘৰতে পানী খোৱা হয়।
সি ঘৰতে খাই আহে নেকি পানী?
নহয় নহয় ই এবাৰ খেলি কেনে যোৱাৰ পিছত ঘৰতে পানীটো খোৱাগে হয়।
অ অ বাকী বিশ কোনে কৰিছা তুমি কৰিছা নে দেউতাই কৰিছে নে ভাই
মই আৰু দেউতাই মানে। একেলগে কৰিছোঁ মানে দেউতাও অলপ দেউতাই অলপ পইচা দিছে তাৰপিছত মোৰ অলপ মানে পইচা আছিলে মোৰো মানে স্কুলৰ হায় ছেকেণ্ডৰী টাইমত স্কলাৰশ্বিপ পাইছিলোঁ তেতিয়া পাই পইছা খিনি থৈ দিছিলোঁ তাৰপিছ পৰাই এইটো বিজনেছ আৰম্ভ কৰিছোঁ।
তুমি ইনেই হাই চেকেণ্ডেৰী কৰ পৰা পঢ়িছিলা?
উ বেছি হাই স্কুল।
অ বাকী মেট্ৰিক কৰ পৰা দিছিলা?
মেট্ৰিক তোমাৰ
ঘৰত আ নছিলে। তোমাৰ কি হাই চেকেণ্ডেৰী পাৰ্চেন্টিছ কিমান আছিলে?
হাই চেকেণ্ডেৰী মোৰ পাৰ্চেন্টিছ আছিল ছেভেনটি টু
অ অ ক'ত ক'ত কিমান নম্বৰ পাইছিলে মোক জনাব নেকি এবাৰ এনেই লাহেকে কৈ দিলে হ'ল।
এ তোমাৰ জগ্ৰাফিত পাইছিলো মই তোমাৰ ছেভেনটি টু
অহ।
তাৰপিছত ইংলিছত পাইছিলো ফিফটি ফৰ। অসমীয়াত পাইছিলোঁ আপোনাৰ চেভেণ্টি ওৱান। তাৰপিছত চচিয়লজিত? পাইছিলোঁ, আপোনাৰ হেৰি এইট্টি ওৱান
উম,
আৰু চদ ধনত পাইছিলো আপোনাৰ ছিক্সটি চভেন। কিমান আছিল? মানে পাহৰিছো মানে বহুত দিন হৈছে না।
স্বদেশ অধ্যায়ন তোমাৰ মানে ফ'ৰ্ট চাবজেক্ট হৈছিলে ন?
হয় হয়, ফ'ৰ্ট চাবজেক্ট।
বাকী কেইটা তোমাৰ ছেভেনটি ওৱান ছেভেনটি ওৱান ওচৰা ওচৰি পাইছিলে এইটো সেই লেটাৰ মাৰ্কে পাব
এ আৰু অলপ কষ্ট কৰাহে লেতাৰে পালো আৰু।
অ সেইটো ভালেই, তেতিয়া মামাৰ স্কুটি এখনো পালা হয়ে ন।
নাই নাই মামাৰ স্কুতি নালাগে মোক।
অ, এ তুমি কি ভাবি কৰি মানে হায়াৰ ছেকেণ্ডাৰী দিছা? একো নপঢ়িলা বিজনেছত কৰিলা যে? ে
নাই মই ভাবিলো ঘৰৰ অলপ পৰিস্থিতিটো বেয়া আছিল মানে মোৰ কলেজ' চলেজ পঢ়িবলৈ।
অ অ,
দেউতাহঁতে ক'লে যে এতিয়া পঢ় শুনা দেউতা হঁতে কলে যে এতিয়া বয়স নাই আৰু মই সৰু-সুৰাকে বিজনেছ এটা আৰম্ভ কৰিম, মোৰ লগতে অলপ হাত লগাই পেলাই এনেকে বি আমি আগবঢ়াই যাব পাৰিম, দেউতাৰ কথা মতেই বিজনেছটো আগবঢ়াই
প্ৰফিট হৈছে নাই?
প্ৰফিটটো তোমাৰ হৈ আছে, মাহে প্ৰত্যেক মাহে মাহে হয়। প্ৰফিট তোমাৰ ধৰি লওক ধৰি লোৱা তোমাৰ যদি মই মুৰ্গীটো হেৰি কৰোঁ মানে তাতে পোন্ধৰ হাজাৰ মানে আহি যায়। তাৰপিছত আকৌ হাঁহ আছে, এইফালে ফিছাৰীটো ফুত যোৱাব ইমান মাৰি উছোঁ। তাতে বহুত খিনি প্ৰফিট হৈছে, এনেকে চলি আছো আৰু এতিয়া বাৰ বিয়া এখনো আহি আছে।
মই কোৱা কেইটাৰ পৰা সেই সাৱধান ৰাখিবা আৰু মানে ভাতকে তুমি সেই বেৰিকেট- চেৰিকেট লগাই দিছা নে নাই?
নাই লগু চব লগোৱা আছে চব উম, চব লগোৱা আছে মানে। মই ইউটিউবতে চাই লৈছো যে কেনেকে বিজনেচ বিলাক আৰম্ভ কৰে, কি কি চছেফটি ৰাখে? ইউটিউবত চব বস্তু পোৱা যায় ন? তলত মাটি পুৰা, ব্ৰইলাৰ ফাৰ্মত চব মাটি আছে।
অ অ, চাবা দেই মানে আমি এনেকে বাৰ পুহিছিলো, আমি বিজনেছ হিচাপে কৰা নাছিলো, এনে ঘৰত খাবৰ কাৰণে পুহিছিলো, তাৰ পিছতে সাপে- চাপে তোমাৰ সেই অনিষ্ট কৰি পেলাই বহুতো।
অ অ, উ
বাকী মই আমি খন লম বুলি ভাবিছিলোঁ। তোমাৰ ক'ৰবাত ডিলাৰ - চিলাৰ মানুহ চিনাকি আছে নেকি ছেকেণ্ডহেন?
এনেকে ছেকেণ্ড হেনৰ টেক্টৰৰ দিলাৰ মোৰোটো ইমান ভালকে চিনাকি নাই। মই এটা নম্বৰ দিম, আপুনি তেখেতক ফোন কৰি সুধিব।
অ অ, তেনেহলে মোক হোৱাটছআপতে আপোনি নাম্বাৰটো দি দিব, মই সুধি লম। মানে পইচাটো যদি অ মোৰ তাত বাজেট ইমান নাই মানে। আপুনি এনে ট্ৰেক্টৰৰ দামবিলাক কিমান জানে নেকি?
আহঁ, কি কয়? এনেই ট্ৰেক্টৰৰ দাম ধৰি লওঁক, আপুনি যদি ছেকেণ্ড হেণ্ড ল'ব বিচাৰে তেনেহলে আপোনাৰ চাৰি লাখ পাঁচ লাখ ওচৰা-ওচৰি হ'বগে বুইছে।
অ অ অ, আ আপুনি যদি মোক
চাৰি তিনলাখ সত্তৰ হাজাৰ মানৰ লৈকে মিলাই দিয়ে। অঁ, মই চাম দিয়ক মই লগৰজনকো সুধি চাম, যে হয় নেকি? তেতিয়াহ'লে মই আপোনাক কম বুজিছে। মানে এতিয়া খেতি খেতি বতৰা দিন ন এতিয়া আপোনাৰ টেক টৰ খন ললে প্ৰফটো হ'ব আপোনাৰ, যদি আপুনি ভালকে কাম কাজ কৰে।
অ', অ' বাকী অ' বাকী আমাৰ হেৰি মই এই তামোলৰ তোমাৰ সেই বিজনেছ কৰিম বুলি ভাবিছোঁ, তামোল তামোল তামোল গড অ' মানে আমাৰ পিছফালে অলপ মাটি আছে তোমাৰ সেই মাটিতে তোমাৰ সেই চলিছ পা মান তামোল লগাই দিম, তাতে তোমাৰ সেই তামোলৰ লগে লগে সেই পাণো লগাম তোমাৰ জালুকো লগাই দিম মানে। জালুকৰটো দামটোতো আপুনি জানেই।
উম', ।
তামোলৰ কেজিও কিবা কিমান আছিলে আশী টকা নে কেইটকা আছিলে মোৰ ই মনত পৰা নাই।
হয়।
তাৰপিছত সেয়া মানে তেনেকে ভাল মানে
ভালে হ'ব আপুনি যি ভাবিছে ভালেই ভাবিছে বাৰুতে।
অ', অ' বাকী আপুনি আৰু কিবা বিজনেচ কৰে নেকি এনেকুৱা বাহিৰে?
মানে মই এনেকে বেলেগো বিজনেছ আৰু খুলিম বুলি ভাবা নাই এনেই মই ঘৰত ভাবিছোঁ যে এতিয়া সন্ধিয়া টাইমত ত' ৰাতিলৈকে মই ফ্ৰী থাকো। মই ঘৰৰ ওচৰ তিনিআলিতে আপোনাৰ ব্ৰইলাৰ দুকান এখন দিওঁ বুলি ভাবিছো।
অ', অ' আপোনাৰ আপুনি সেই এই যে বিজনেচ যে কৰিছিলে হাঁহৰ তাই ব্ৰলাৰ পোহে নেকি?
কি কয়?
আপুনি যে যে বিজনেছ যে কৰিছিলে তাত ব্ৰইলাৰ চয়লাৰ কিবা পোহে নেকি?
ব্ৰইলাৰ ব্ৰইলাৰ নহয়, তাত লোকেল মুৰ্গী আৰু হাঁ মানে ব্ৰইলাৰটো ইমান পোহা নাই এতিয়া গৰমত সিজন ন ব্ৰইলাৰবোৰ মানে মৰি যায় গৰমত।
ব্ৰইলাৰটো ইমান হেৰি কৰা নাই ব্ৰইলাৰটো খুলিম বুলি ভাবিছো মই অলপ দেৰিকে খুলিম চাগে।
আপোনাৰ, অক্টোবৰ-নৱেম্বৰ মাহত মই, ষ্টাৰ্ট দিম চাগে, ব্ৰইলাৰ দোকান।
উম! মানে, ব্ৰইলাৰটো খোলাৰ লগে-লগে আপনি সেই ফাষ্ট-ফুডো খুলিব পাৰিলে হয়, ব্ৰইলাৰ দোকানো খুলিব পাৰিলে হয়, বুজিছে। তেতিয়া মানে, আপোনাৰ প্ৰফিতে হৈ থাকিলে হয়, ফাষ্ট-ফুডত আপোনাৰ, ব্ৰইলাৰ ইউজ হ'ল হয়। মা বা দেতাই যদি, কোনোবাই ভালকে হেৰি কৰি, খানা বনাব পাৰে বা ফাষ্ট-ফুড বনাব পাৰে, নহ'লে শিকি ল'লেই হ'ল। তেতিয়া মানে আৰু ভাল হ'ল হয়। এ, সেইটো মানে, ভাল হয়।
মনুহ ৰাখি দিব পাৰোঁ, বুজিছে।
কি কয়, কি কয়?
মানুহ, মানুহ ৰাখিব পাৰোঁ, সেনেকে ফাষ্ট-ফুড দোকানত।
অ' অ'! মানুহ ৰাখিবা নেকি?
অ'! যদি খোলো, মই এনেকে মানুহ-চানুহে ৰাখি দিম।
মানুহে বা নিজৰ লগৰ-চগৰ, তেতিয়া কিবা এটা হ'লে, ভাল হয়। মানে আপুনি বেলেগৰ এজন মানুহ ৰাখিব, তাকতো সেই, সেই পইচাটো দিবই লাগিব, হয় নহয়?
হয়, হয়।
বাকী, আপুনি ক'ৰবালে গৈ আছে নেকি?
মই লগৰ এজনৰ লগত, সি ঘৰলৈ আহিছিলে, এ, বোলে কিবা অলপ কিবা এটা হ'ল বোলে, তেখেতৰ লগত ঘৰলে, আহিছোঁ। মানে, খেলিবলৈ ৰখি আছে, মানুহ আকৌ মানে, যাওঁ মানে। দোকান এখনলে আহিছে মানে, দোকানলৈ আহিছে তেখেত।
অ' অ'! দোকান পালেগে নাই?
সেইটো কাৰণে, পাইছোগে আৰু। এই যে, এই লাইট জ্বলা ঘণ্টা জ্বলাইছে। নাই, নাই, এনেই নাই কোৱা, এনেই কিয় কম আকৌ! জ্বলাব আৰু যাম। একো নাই, চিন্তা নকৰিব? আপুনি যদি পাৰে, ফিল্ডতে ৰখক আৰু পাঁচ মিনিট, আমি গৈ আছোঁ, বুজিছে।
অ' অ'! বেছি দেৰি দূৰলৈকে নাযাব।
হয়!
তাৰপিছত, বাকী কওঁক আৰু মাহঁতৰ ভাল?
চবৰে ভালে, ভালে।
তোমাৰ মাহঁতৰ তোমাৰ, মই হস্পিতালত দেখিছিলোঁ! মা কিবা হৈছিল নেকি?
অ'! সেইদিনাখন তোমাৰ, গা বেয়া হৈছিলে। মানে, চৰ্দি-কাহ হৈছিলে। মানে, উঠিব নোৱাৰা হৈ গৈছিল মানে, সেইকাৰণে।
মোৰো তেনেকুৱা হৈছিলে, তোমাৰ সেই, গা বেয়া হৈছিলে। তাৰপিছত,
হয়! আকৌ অলপ বাকী কওঁক আৰু কিবা? ৰ'।
আচ্ছা, সেয়াই মানে। এতিয়া, তুমি খেলিবা, কেতিয়া খেলিবা?
এয়া, খেলোগে আৰু। পোৱালি, পোৱালিবোৰ ভগাইছে, টিমটো হেৰি কৰি কৰিছে মানে। এতিয়া যাওঁৱে আৰু‌ খেলোগে।
অ'!
এনে তাক ভওক আপুনি এতিয়া ফিল্ডতে আছে নেকি এনেও
অ মইও তোমাৰ ফিল্ড পালোহি বাৰু তুমিও আহা আৰু
অঁঁ এনেই ভগুৱাৰ্মেলা হৈছে নেকি চাওকচোন মই পেচাপ কৰিব আহিছিলোঁ মানে
অ অ তোমাৰ ভগা মেলা হৈছে আৰু তোমাৰ গোটেই প্লেয়াৰ খিনি ফিল্ডত নামিলে
হয় হয়
অ আপুনি এটা কাম কৰকচোন
কক
আ তোমালোকৰ যোনখন দোকান গৈছে সেই দোকানখনৰ পৰা আমাৰ ঘৰৰ বেছি দূৰ নহয় তাৰ পৰা মোৰ হাফ পেন্টটো লৈ আনক
কি কয় হাফ পেন্ট
হয় হয় হাফ পেণ্ট
হয় ৰখক মই লৈ গৈ আছোঁ
হাফ পেণ্ট এটা যে বগা কলা হাফ পেন্ট এটা যে মই লগৰ এজনৰ পৰা আনিছিলো মনত পৰিছে অ অ বাহিৰতে মানে মেলি থৈ দিয়া আছে তাৰ ডালত
হয় হয়
সেই তাৰ ডালত তাই লৈ আনিলেই হ'ল
ঠিক আছে মই লৈ গৈ আছোঁ
হয় হয় আহক আপুনি আমি দুইটাই একেলগে খেলিম খেলিব মন যোৱা নাছিলে বেছি দৰা চৰা নকৰো এনেই অকমান খেলিম
অ এইয়া গৈ আছো ৰখক
হয় হয় তাৰ পিছত মোৰ দেউতাহঁতে মানা কৰিব পাৰে সেইটো মোৰ পেন্ট তোমাৰ পেণ্ট বুলি কৈ লৈ আহিবা আৰু
হয় হয় ঠিক আছে মই লৈ যাম চিন্তা কৰিব নালাগে বাৰু আপুনি হেল্ল'
অ তুমি যে তুমি যে আৰ্ট কৰা তুমি যে আৰ্ট কৰা
উম
অ তেনে খাই চালি
লাহে লাহে
কি কৈছে
কওক কওক
আপুনি যে আৰ্ট কৰে আৰ্ট কেনেকা চলিছে বোলোঁ
আৰ্ট আপোনাৰ এই দুদিনমান হল মই আৰ্ট কৰা নাই মানে
অ
বুজিছে মানে অলপ প্ৰব্লেম হৈ আছে মানে সেইকাৰণে মই আৰ্টটো কৰা নাই মানে এইকেইদিন ইমান
অ অ কৰিবা আৰ্ট